ঐ বন্ধু।
নমস্কাৰ বন্ধু ঘৰতে আছা নে?
উম ঘৰতে আছো তুমি।
মই ঘৰতে কিবা কৰি আছিলা নেকি?
নাই নাই এনেই আছিলো ৰবা তুমি।
মই এনে আজি এটি বিষয়ে বন্ধুত্বৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো পাৰিবানে তুমি?
অ নিশ্চয় পাৰিম কোৱা কি ক'বলৈ ওলাইছিলা।
বন্ধুত্বৰ বিষয়ে মানে বন্ধু খুব ভাল বিষয়ে বন্ধুত্ব বন্ধুত্ব মানুহৰ জীৱনত এক অমূল্য সম্পদ এজন ভাল বন্ধুৰ জীৱনত সুখ দুখ সাৰথি হয় সকলো। কাম কাজৰ সমভাগী হয় ত এজন প্ৰকৃত বন্ধুৰ খুবেই প্ৰয়োজন।
অ হয়ে ঠিকেই কৈছা পৰিয়ালৰ পিছতে সকল বন্ধুত বন্ধু সকলে আমাৰ আটাইতকৈ ওচৰৰ মানুহ হয়।
হয় এজন সাহিত্যৰ কাৰ বন্ধু সদায় বিপদৰ সময়ত সদায় সহায় কৰে আৰু সঠিক পথ দেখুৱায়
হয় হয় উম ধৰা এজন প্ৰকৃত বন্ধুৱে উম বেয়া ৰাস্তালৈ যদি উ তেওঁৰ বন্ধুজন যায় তেনেহলে তেওঁক উভতে অনা বা তেওঁক সেই ৰাস্তাত যাবলৈ বাধা কৰাত সেই কৃত বন্ধুজনৰ দায়িত্ব বুলি ধৰা যায়
বন্ধুত্ব কিয় ইমান গুৰুত্বপূৰ্ণ বুলি ভাবা তুমি?
কাৰণ বন্ধুৱে আমাৰ মনৰ কথা বুজে আমি যি কথা সকলোৱে ক'ব নোৱাৰো সেই কথা বন্ধুক সহজে কব পাৰ যায়।
বন্ধুৰ লগত থকাৰ যেতিয়া বন্ধুৰ লগত কথা বতৰা পাতি যেতিয়া সময় অতিবাহিত কৰোঁ এইটো সোৱাততকৈ আনন্দময় সময়
উম হয় বন্ধু থাকিলে জীৱনৰ অধিক আনন্দ মানে অধিক আনন্দ বা ৰঙীন হৈ উঠে
অ স্কুলীয়া জীৱনত বন্ধুক গুৰুত্বপূৰ্ণ বেছি অনুভৱ কৰা যায়।
একেবাৰে একেলগে পঢ়া খেল ধেমালি কৰা ভ্ৰমণ কৰা আদি অভিজ্ঞতাই বন্ধুক অধিক মজবুত কৰি ৰাখে আৰু এনেকুৱাই নহয় যে অকল স্কুল কলেজৰ বন্ধু বিলাকেই বন্ধু আহ স্কুল কলেজৰ বাহিৰতো বিভিন্ন উ বহুতো মানে ভাল বন্ধুত থাকিব পাৰে। যেনে ঘৰৰ কাষৰ এজন বন্ধুত তেওঁ একেলগে একেখন কলেজত বা একেখন স্কুলত নপঢ়িব পাৰে তথাপিও তেওঁ এজন ভাল বন্ধু হিচাপে পৰিচিত হ'ব। পাৰে যদি তেওঁ উ ভাল বন্ধুত্ব হ'বলৈ চেষ্টা কৰে।
অ হয় মোৰ মোৰ মনত আছে মোৰ এবাৰ অসুখ হৈছিল অসুস্থ হৈ যেতিয়া মই বিদ্যালয়ত আছিলো তেতিয়া মই অসুস্থ হৈ পৰিছিলো। তেতিয়া মোৰ বিদ্যালয়ৰ বন্ধুৱে আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৈ নি মোক চিকিৎসালয়লৈ লৈ গৈছিল স সেই চাবলৈ গ'লে সেই এইবিলাক সময়ত বন্ধুত্ব খুবেই প্ৰ প্ৰয়োজনীয়
সেইটোৱেই প্ৰকৃত বন্ধুৰ পৰিচয় প্ৰয়োজনৰ সময়ত যিজন কাষত থাকে সেইজন বন্ধু প্ৰকৃত বন্ধু যদি উম তোমাৰ কিবা এটা উম অসুবিধা হৈছে বা কিবা তুমি বিপদত পৰিছা যদি তোমাৰ বন্ধুজনে তোমাক সহায় নকৰে তেনেহলে সেইজন তোমাৰ প্ৰকৃত বন্ধু কেতিয়াও হ'ব নোৱাৰে।
কিন্তু আজিকালি বহুত ততে স্বাৰ্থৰ বাবে বন্ধুত্ব কৰে স্বাৰ্থৰ থাকিলে তেওঁলোকে বন্ধুত্ব কৰি থাকে আৰু যি যেতিয়া কোনো স্বাৰ্থ নাথাকে তেতিয়া তেওঁলোকে বন্ধুত্ব এৰি ত্যাগ কৰি দিয়ে।
হয় এইটো একেবাৰে ঠিক কথা কৈছা সেয়া দুখজনক কথা স্বাভাৱিকতে হ সেইবিলাক বন্ধুত বন্ধুৰ পৰা আঁতৰি থাকিব লাগে উ আৰু যোনবিলাক বন্ধুৱে স্বাৰ্থ মানে সাৰ্থ কিবা স্বাৰ্থত বন্ধুত্ব ৰাখে সেই বন্ধুবিলাক উম বহু বেছিদিনীয়া বন্ধুত্ব কেতিয়াও হব নোৱাৰে্
তুমি কি ভাবা এজন ভাল বন্ধু হবলৈ কি কি গুনৰ থাকিব লাগে?
আহ মই ভবাত মানে মই যিখিনি মোৰ বন্ধুত্বৰ পৰা শে কৰিছো সেইমতে সততা, বিশ্বাসযোগ্যয়তা, সহানুভূতি, ধৈৰ্য আৰু সহায় কৰা মন মানসিকতা থাকিব লাগে
হয় হয় মই ভাবো বন্ধুত্বৰ মূল ভেটিয়ে হৈছে বিশ্বাস বিশ্বাস নাথাকিলে তাৰ ওপৰত তোমাৰ কোনো বিশ্বাস নাই তেওঁ তোমাৰ কেতিয়াও প্ৰকৃত বন্ধু হব নোৱাৰে।
হে একদম সঠিক কথা আহ বিশ্বাস নাথাকিলে বন্ধুত্ব কেতিয়াও শক্তিশালী হব নোৱাৰে আহ কেতিয়াবা ধৰা কোনোবাই তোমালোক দুটাৰ বন্ধুত্ব দেখিয় কিবা তোমালোক দুটাৰ বিপৰীতে কব পাৰে তেতিয়া তুমি সেইটো বিশ্বাস নকৰিব লাগে বা যদি কিবা হৈছে তেনেহ'লে সেই কথাখিনি তোমালোক দুয়োজনৰ নিজৰ মাজত কথা পাতি সেইখিনি শেষ কৰি ল'ব লাগে সেনেকে আগুৱাই যাব লাগে।
কিয়নো কেতিয়াবা বন্ধু বান্ধৱৰ মাজত ভুল বুজাবুজি হয়। কিন্তু সেই ভুল বুজাবুজি আমি দুজনে ইজনৰ লগত কথা পাতি জৰিয়তে সেই ভুল বুজাবুজি আঁতৰ কৰিব পাৰো। ৰা বা অভিমান অধিক দিন ধৰি ৰাখিব নালাগে। কিয়নো এই ৰাগ বা অভিমান কৰাৰ ফলত আমাৰ বন্ধুত্ব নোহোৱা হৈ যাব পাৰে সেয়ে ৰাগ বা অভিমান নকৰি সেইটো বিষয়ে কথা পাতিলে সেই যি সেই কথাটো মানে কথা পাতি আমাৰ সঠিক কৰি লব পাৰু।
হয় একেবাৰে ঠিক আহ ৰাগ বা অভিমান অধিক দিন ধৰি ৰাখিব নালাগে এ যদি ধৰা কিবা খং বা অভিমান জাগিছে তেতিয়াহলে সেই কথাখিনি তোমালোক দুজনে পাতি পেলাই শেষ কৰি লব লাগে।
হয় ঠিকে কৈছে খং বা বুজাবুজি থাকিলেহে উ সেই বন্ধুত্ব অটুত হৈ থাকিব থাকিব।
উম হয় বন্ধুতত খঙো লাগিব বুজাবুজিও লাগিব বিশ্বাসো লাগিব সকলো লাগিব
আজিকালি সামাজিক মাধ্যম যুগত নতুন বন্ধু বনোৱা সহজ হৈ পৰিছে।
হয় সেইটো সঁচা কথা কিন্তু মই ভাবো উম সামাজিক বন্ধু বান্ধৱ তোমাৰ কেতিয়াও আপোন হ'ব নোৱাৰে কাৰণ সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মানুহ মানে বিভিন্ন ধৰণৰ মানুহ থাকিব পাৰে তাৰ পৰা কিছুমানে তোমাৰ কিবা স্বাৰ্থৰ বাবেও বন্ধুত্ব ৰাখিব পাৰে ত' মই ভাবো সামাজিক মাধ্যমৰ বন্ধুত্বত ইমান বিশ বিশ্বাস যোগ্যতা হ'ব নালাগে।
হয় ঠিকে কৈছা সকলোকে সহজে বিশ্বাস কৰাটো উচিত নহয়।
উম হয় সতৰ্ক হোৱাটো জৰুৰী হৈ থাকে সামাজিক মাধ্যমত বন্ধু বনালে।
বন্ধু ভাল বন্ধু সেইজন যিজনে আমাৰ মংগল বিচাৰে বা বেয়া কামৰ পৰা আমাক আঁতৰাই ৰাখে যিয়ে আমাক বেয়া কামৰ পৰা আঁতৰ আঁতৰ কৰিব এৰি কিনে আমাক বেয়া কামত লৈ যায় তেওঁ লগত বন্ধুত্ব কেতিয়াও কৰিব তাকে
উম সেইটোৱে মানে বন্ধু এজনে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰাতো সহায় কৰিব পাৰে। যদি বন্ধুজনে তুমি ধৰা কিবা অ ভুল দিশলৈ গলা তেতিয়া তোমাৰ বন্ধুজনে ৰখালে তেতিয়া তুমি নিজে গম পাবা ন কি মোৰ বন্ধুজন ভাল নে বেয়া। ত' সেনেকে মানে বুজা নিজেও গম পোৱা যায়।
হয় হয় ঠিকে কৈছা হতাশ হতাশ সময়তো বন্ধুৱে বহুতো উৎসাহ কৰি আমাৰ শক্তি যোগায়।
হয় এতিয়া আৰু সাহিত্যতো বন্ধুৰ বহুত উদাহৰণ পোৱা যায় যেনে বহু মহান ব্যক্তিৰ সফলতাৰ আঁৰত তেওঁলোকৰ বিশ্বাসিত বন্ধুত্ব সকলৰ অৱদান আছিল। তুমি কি ভাবা?
বন্ধুত্ব মানে কবলৈ গ'লে বন্ধুসকল এনেকুৱা সম্পৰ্ক ৰাখা উচিত মই নিয়মিত যিজন মানে নিয়মিত যোগাযোগ কৰো ৰাখো তেওঁৰ কথা মনোযোগে শুনো আৰু যি যিমান পাৰো সহায় কৰো কিয়নো যেতিয়া তেওঁলোকৰ লগত আমাৰ কথা বতৰা হৈ থাকে বা তেওঁলোকক বিপত আমি সহায় কৰো। তেতিয়াহে সেই বন্ধুত্ব মানে অটুত হৈ থাকে ত' সেয়ে মানে মই সদায় তেওঁলোকক এটা ফোন কৰোঁ। আৰু তেওঁলোকে বিপদত পৰিলে। মই সহায় কৰো সেইবাবে
উম হয় সেনেকুৱাই হব লাগে সদায় বন্ধু সহায়কাৰী হব লাগে আৰু উ এনেকুৱা নহয় যে সদায় এজন ব্যক্তিৰ লগত ধৰা মানে বন্ধু এজনৰ লগত সদায় যদি কথা বতৰা নহয় তেতিয়া এনেকুৱা নহয় তোমাৰ ভাল বন্ধু এজন তোমাৰ পৰা আঁতৰি যাব। তোমাৰ ভাল বন্ধু জনেও ধৰা তোমাৰ এমাহ দুমাহৰ পিছতো লগ পালা তেতিয়াও তোমালোক দুজনে যেতিয়া মানে কথা বতৰা হব তেতিয়া আকৌ আগৰ নিচিনা শেষ হৈ যাব।
হয় হয় যিজনে কেৱল প্ৰসংসা কৰে তেওঁ সদায় প্ৰকৃত প্ৰকৃত বন্ধু নহবও পাৰে, নহয় জানো?
হয় ঠিকেই কৈছা তেওঁ কিবা স্বাৰ্থতো থাকিব পাৰে।
হয় হয় ঠিকে কৈছে আমাৰ তেওঁ আমাৰ উন্নতি পথত আগুৱাই নিয়াত বন্ধুৱে আমাৰ মানে উন্নতি আমি উন্নতিৰ পথত আমাৰ আগুৱাই নিয়াতো বহুতো সহায় কৰে।
অ' হয়! একেবাৰে ঠিক। মানে, তোমাৰ যদি ভাল কাম এটা মানে কাম এটা কৰিব পৰা নাই, তোমাৰ বন্ধুজনে সেই কামটো যদি সহায় কৰে। তেতিয়া তুমি দুগুণ উৎসাহ পাবা আৰু উম, আগুৱাই যাবলৈ সক্ষম হ'বা।
হয়, হয়, একদম। আমি এজন প্ৰকৃত বন্ধু সদায় বনাব লাগে। কেনো সম্পত্তি হেৰাই গ'লেও আমাৰ বন্ধুত্ব কেতিয়াও হেৰাই নাযায়। আৰু সেই, যিজন এজন যেতিয়া আমাৰ প্ৰকৃত বন্ধু হৈ পৰে আৰু সেই প্ৰকৃত বন্ধু এজন আমি পাওঁতেও ইমান সহজ নহয়। ত' সে আমি এজন প্ৰকৃত বন্ধু বনাই, তেওঁৰ লগত আমি সদায় বন্ধুত্ব ৰাখি ৰাখিব লাগে।
খুব ভাল কথা ক'লা। উম, আজিৰ এই আলোচনাৰ পৰা মই বন্ধুত্বৰ প্ৰকৃত্ব মূল্য অধিক ভালদৰে বুজিলোঁ।
নিশ্চয়, প্ৰকৃত বন্ধুৰ জীৱনত আটাইতকৈ মূল্যৱান। ধন। এই হ'ব লাগে, আমাৰ জীৱনৰ মূল মন্ত্ৰ।
হয় হয়।
ময়ো, তোমাৰ লগত আজি কথা পাতি আনন্দিত ত হলোঁ। ধন্যবাদ আৰু পুনৰ আমি কথা পাতিম।
হয়।
আজিলৈ সামৰিছোঁ। ধন্যবাদ, ধন্যবাদ।